আ
অ শুনিছো কি কৰি আছা
এই এনেই শুই আছোঁ তুমি
ময়ো শু শুবলৈ আহিছো আৰু দেউতাক এক্সাৰচাইজ অলপ কৰাই ললো মানে
অঁ ভালেই
এ এই ভাতকেইটাাক খাই শুবলৈ ইচ্ছা কৰে
অ
মই বোলো আজি শুবল নিদুৰ ৰ বুলি কয় গোটেই খোজ কঢ়ালো
ভালে কৰিলা
গাতটো গেদা হৈ গৈছেগে মানে অকল দিনটো শুই থাকিবলৈ ইচ্ছা কৰে এলেহুৱা এলেহুৱা ভাৱ এটা আছে গাত
অঁ মানে বেমাৰ থাকিলে অকণ দুৰ্বলো যেন লাগে যে
অ সেইটোৱে আৰু ক'তখিনিও খাই থাকে যে অ নিজে কবা লাজ চ লাগিছে গাটো সুকণে শুই দিওঁ
তাকে
আৰু কি জানানাই তুমি ৰাতিপুৱা গা পা ধোৱাৰ পিছত আকৌ অকমান শুৱে নহয় ভাত পানী খাই
অঁ
তেতিয়াও টোপনি যায় যেতিয়াই ফ মুঠতে মানুহটো তেতিয়াই টোপনি যায় পুৰা ঘুগুৱাই থাকে
তাকে ঔষধ খোৱাৰ কাৰণে চাগৈ
হ'ব বাৰে বৰ দুৰ্বল কৰি দিয়ে'ব বোলা
অ ঔষধবোৰ হাই পাৱাৰ হ'লে দুৰ্বল কৰেেই অলপ মানে টোপনিিত ধয় আৰু
আমাৰ ইমান হাইপাও নহয় দেখোন নৰ্মেল ঔষধে খাই থাকে জানো কি
তাকেহে অকণমান এনেকৈ এক্সাৰচাইজ কৰা বা খোজ চোজ কৰা বা
অ খও কৰও তাৰ পিছতে আকৌ এই ফিজিঅথেৰাপিও কৰাই আছো
অঁ ক'ত কৰাছে এই মানে এইডোখৰতে নে আঁতৰত
নাই চেণ্ন্তাৰতে কৈ আছো আমাৰ ওচৰত এই ৰিহাব চেণ্টাৰ এখন আছে
অঁ
ভাল তাকে এ হেয়া তোমালৰ ইউনিভাৰ্চিটিততো ফিজিঅথেৰাপি ডিপাৰটমেণ্টটো আছে অ এই ভাল আকৌ দেই তেনেকে সেইবোৰ কৰ্চত পঢ়ি গলো উম তোমাৰ নিজে পিছত খুলিব পাৰা বেছি খৰচ ন অঁ সেইটোৱে মেচিন অলপ লাগে ধৰি লোৱা পাঁচ লাখ মান টকা মেচিন সোমোৱাৰ পিছত
উম
এতিয়া আমাৰ দেউতাকেইটায়া জোনখনত কৰাই আছো দাদাজন দাদাজন মানে আগৰ পৰা চিনাকি মানে দেই
অঁ
তাৰপিছতে তেখেতৰ তাত প্ৰথম দিনাখন পাঁচশ টকাকে লয় আৰু তাৰ পাছদিনাখনৰ পৰা তিনিশ তিনিশকে লয়
অঁ
তাৰ পৰা মানুহজনৰ তাত মানে ৰেগুলাৰ তোমাৰ মই কৈছো বিশ জন মান ধৰি থোৱা বিশ জন মান মানে ডেইলি থাকেই মানে পেচেণ্ট
তাকে চলে তোমাৰ মানে এইটো বেমাৰ হলে মানে এনেকুৱা টাইপৰ বেমাৰী তোমাৰ বেছি দূৰলৈ নিব নোৱাৰে ন ওচৰত যিমানে পায় সিমানে অসুবিধা হয় মানুহৰ কাৰণে
ডেইলি লাগি কৰাব
অ সেইটোয়ে ডেইলি লাগে তোমাৰ
অ ডেইলি তিনিশ টকাকে বিশজনক তোমাৰ তিনুন ছয় দি অ বিশজনক ছহেজাৰ টকা এদিনৰ ওলাই থাকে
হেৰিনত চয় যাওঁ
অ কম কৰা নহয় আকৌ দেই
এমাহত তোমাৰ এক লাখ আশী হাজাৰ টকা
অ এই ঔষধ মানে কি মেচিনৰ খৰচ দেখোন তোমাৰ তিনি মাহত ওলাই
ওলাই যমি
অ কষ্টও আছে বাৰু দেই এনেককা মানুহবোৰক আমাৰ দেউতাতো অলপ সুস্থ কিছুমান আছে একেবাৰে উঠিব মেলিব নোৱাৰে
তাকে তোমাৰ গোটেই পেৰালাইচিছ হৈ যোৱা মানুহ'বোৰ
অ সেইবোৰক দাঙি মেলি গোটেইখিনি কৰাতো কষ্টও আছে
কষ্ট আছে ইমানো সহজ নহয় আৰু ভাবিবলৈ গ'লে চবেই সহজ যেন লাগে ন
অঁ ফেদ
ক ইজনহে গম পায় আৰু তিতা মিঠাৰ অভিজ্ঞতা
অঁ সঁচাকৈ দেই
নে কামটো কৰাৰ পিছতেহ বুজি পায় কি হয় মানে তাত লোকচাননো কেনেকে হয় লাভনো কেনেকে হয়
সেইটো কথা হয় আকতো লোকচানৰ কথা থাকেই প্ৰতিটো ব্যৱসায়তে
অ প্ৰতিটো ব্যয়ৱসায়তে থাকিবই লোকচান যদি লোকচান নাথাকে তেতিয়া লাভো নাথাকে দেখোন
অ সেইটয়ে সেইটোয়ে বাকী বিশ্বনে উঠিলা নে কি
বিচনাতে আহনে বিচনাথতে অধিক শুই আছো
অ খোৱা বোৱা হৈ তেতিয়াই কৰিলা নহয়
মই মাহ অৰ্থিয়া খাবো অ
অ মই খালোয় উ খাই বৈ আহিছো
কেগলা
তোমাৰ ভাত কেৰেলা আলু এনেকে চব্জি বনাইছিলে
ভৱিষ্যত
তাৰপিছত আৰু এনেই ডালিয়া ভাগ আছিলে দেউতা মানে আলু দিয়া আছে কাৰণে দেউেতালে নিদিয়ে, চুগাৰ থকা যে।
অ'
এনেকে খালোঁ।
মোৰ আজি চিম্পুলো দালি বইল বনালো।
অ'
তাৰপিছত তোমাৰ হেৰি এইটো কি বুলি কয় বুট আৰু আলু এনেকৈ মানে আলুটো বুটটোৰ নিচিনাকৈ কাটিছে মানে সৰু সৰুকৈ।
অহ'
তাৰপিছত তেনেকৈ ভাজিলোঁ।
অ' ভালে দালি ভাজি হ'লে হৈ গ'ল আৰু।
গোলনেমু আছিলে লগত।
তেনেকেই খালোঁ আৰু।
জ্বলা খোৱা নাই।
জ্বলা খাওঁ, তুমি?
নাই মই বেছি নাখাওঁ, খাওঁ আৰু এনেই ডাইৰেক্ট জলকীয়া নাখাওঁ মানে। জুল চুলে জ্বলা হ'লে খাওঁ কেচনাই।
অ' মই খাওঁ জ্বলাটো।
অ'
আজি তোমাৰ হিচাপ কৰি পেলাই দিছোঁ হেৰিয়ত ভাজিত তোমাৰ নটা জলকীয়া দিছোঁ। জ্বলা হৈছে বাৰু অকনমান ভালকে হৈছে।
মই ইমান খাব নোৱাৰো মই সেই জোখতো আৰু জিভাত লগাকে অকমান খাওঁ আৰু
গ'ম পাইছো, গ'ম পাইছো, মই আকৌ সৰু পৰাই জ্বলা খাওঁ।
অ' আমাৰ দেইতাই খায়। এই দেউতাহঁতৰ বিহ জলকীয়া খায় একদম।
উম, মৌ এটা বিহ জলকীয়া খাই পাইছোঁ বাৰু, ইমান সদায় নহয় আৰু কেতিয়াবা এটা কেতিয়াবা দৰকাৰ হ'লে খাই পাইছোঁ আৰু মানে।
অ' অ' মই কিন্তু বিহ জলকীয়া তেনেকে চাটনি তাটনিত দি দিলে খাওঁ। আমাৰ ঘৰত মানে কি আমাৰ ঘৰত নহয়। আমাৰ বৰ্তাহত ঘৰত যেতিয়া চাটনি তাটনি বনাই মানে বীহ জলকীয়াটো থাকিবই আৰু
গ'ম পাইছোঁ।
চাৰিটা পাঁচটা বিহ জলকীয়া দি দিয়ে বিশ্বাস কৰা তাৰ পৰা সেইখিনি খাওঁ আৰু তেনেকেই কোৱা।
তাকে কেতিয়াবা আকৌ বীহ জলকীয়া গোন্ধটোও ভাল লাগে।
অ' ভাল লাগে।
আৰু তোমাৰ গ'ম পোৱা নে বিহ জলকীয়া খেতিটোত বহুত লাভ।
উম, লাভ আছেতো।
এই বহুত টকা ঘটিছে আমাৰ সেইফালে বীহ জলকীয়া খেতি কৰি কৰি।
আৰু এটা জলকীয়াতে পাঁচ টকা এনেকে নলয় জানোঁ। অ' এতিয়াতো আমাৰ গুৱাহাটীত অকমান আগত তোমাৰ এটাত দছ টকা অ'। সেই কথাটো মানে কি আৰু তোমাৰ এটা জলকীয়া বা কিমান গুটি ওলাই ন বহুত পচাব পাৰে নহয়।
মোৰ ঘৰৰ ওচৰৰে মানুহ এঘৰত মানে আমাৰ বয়সৰ ল'ৰা এটা আৰু।
অ'
তাৰপিছত ককাইকৰ ভাগৰ ব্ৰইলাৰ ফ্ৰাৰ্ম আছে।
অ'
তাৰপিছত, এই মানে ব্ৰইলাৰৰ ঘৰৰ কাষে কাষে যিটো ভেটি থাকে
অ'।
সেইটোত তেনেক মানে ব্ৰইলাৰ গোৰ চোব পেলাই কিব কিবি পেলাই সি তেওঁে ব্ৰইলাৰ গোবৰটো ইউজ ন তমাৰ ছাগলীোব আনে
অ
ঘৰতে আছে সিহঁৰ ছাগলী তেনেকে তাৰপিছত সেই পিয়ালিটোত পেলাই পেলাই মানে তেনেকে গোটালে ডাঙৰ আৰু দীঘল আৰু মানে ব্ৰইলাৰ ঘৰটো তাৰপিছত তাত গোটেই দীঘলকে তোমাৰ চাৰিওফালে পুৰা বিজ জলকীয়া গছ লগাই দিলে এশজোপামান
অ
তাৰ পিছত সুনা পাইছ
বোৱা
ইমান দো সঁচা নাজানো বাৰু কিন্তু হয় লাগিছিলে বহুত লাগিছিলে
অ' এই নহয় সঁচা হ'ব মানে কি হয় নহয় খেতি ভালকে হয় নহয়।
এদিন দেখিছো মানে তোমাৰ। টমটম এখন লৈ আহিছে বেপাৰী এটাই টমটমৰ ভৰ্তিকে নিছে মানে।
জ্বলকীয়া। হয় হ'ব পাৰে তেনেহ'লে সেই আৰু কি উঠাবলে দিগদাৰ গছবোৰ কিন্তু। উঠালে ভাল আৰু ধুনীয়াকে হৈ যায়।
এই ৰ'দ ঘাই জেগা হ'ব লাগে তেতিয়া ভাল।
অ' ভাল অ'।
মানে ৰ'দটো পৰি থাকিলে তোমাৰ গছটো বেছিকে উন্নতি কৰিব পাৰে ন।
হয় অ' এ ছাগলী তাগলীয়ে নষ্ট কৰি দিয়েও আৰু আমাৰ এতিয়া কেইবাজোপা জলকীয়া গছ ছাগলীয়ে খাই দিলে। খাই দিয়ে সেই। একো ৰাখিব নোৱাৰ। জানো পাই আৰু কি জানা নাই ছাগলী এবাৰ মুখ লগাৰ পিছত বস্তু নুঠে আৰু।
আমাৰ ঘৰত এই যে কোন কণী জলকীয়া বুলি যে কয় সও সও জলকীয়াটো যে।
অ' এই অম গম পাইছো আমাৰও আছে সে
অ' সেই তেনেকুৱা জলকীয়া এজোপা আছিলে মানে ধেৰ লাগে ন সেই জলকীয়াতো।
অ'।
পাততকে বেছি জলকীয়া লাগে মানে তেনেকুৱাকে লাগে যে। এদিন আমাৰ ঘৰত মানুহ নাছিলে মানে ভিতৰত বহি চবে ভাত খাই আছিলে গৰু এজনী সোমালে আগফালেদি
অ'।
সোমাই লৈ তাই গোটেই জলকীয়া এটা নাইকিয়া কৈ খালে।
অ' এই খাই খাই তোমাৰ। এ নাই গৰু ছাগলী মুখ লাগিলে এইবোৰ নহয়ও সেইবোৰ গছ
নোপোৱাই নাই বাৰু ভাবাচোন কোন কোনী জলকীয়া এটা ইমান জ্বলা থাকে তেওঁ নোপোৰে নে সিহঁতৰ মুখ।
জানো পাই
তাকেহে সেইটো ভাবিবলগীয়া কথা আকৌ।
অ' তো।
পাতটোতো কথাটো বেলেগ কিন্তু জলকীয়াটো খাই দিয়ে দেখিছোঁ বীহ জলকীয়াও খাই দিয়া দেখিছো।
সচায় ময়ে কেঁচা কেঁচা খাব নোৱাৰো।
এহতৰ জিবা
অ' এ নহয় সেহঁতৰ চাগে সোৱাদ পোৱা সেইটো বেলেগ চাগে। গন্ধিটো সকাৰনেকে চাগে পাৰে আৰু।
এতিয়া পৃথিৱীত প্ৰতিটো জীৱই বেলেগ বেলেগকে দেখে গম পোৱা নোপোৱা।
অ' মানে মৌ মাখিয়ে দেখে বুলি জানো।
নহয় নহয় নহয় মেকুৰীয়ে তোমাৰ হালধীয়া দেখে গোটেইখিনি।
হয় নেকি।
তোমাক দেখিলে হালধীয়া দেখিব। ঘোঁৰা মেকুৰীয়ে হালধীয়া দেখে আৰু গৰুৱে তোমাৰ অকমান নীলা নীলা দেখে।
অ' আচ্ছা।
তাৰপিছত সাপেও তোমাৰ হালধীয়া নিচিনা দেখে ৰঙা দেখে মানে। এইবিলাক চাবাও কেতিয়াবা এনে মানে মাৰি পেলাই সেই কি কি জীৱই কেনেকৈ দেখে গোটেই আহি যাব।
অ', মই, মই পিছত কথাটো ভবাও নাছিলোঁ বাৰু দেই বেলেগ বেলেগকে যে দেখিব।
চবেই বেলেগ বেলেগ দেখে মানে চব জীৱ মানুহে মানে জীৱ শ্ৰেষ্ঠ প্ৰাণী যিয়ে মানে তোমাৰ চব ৰং দেখা পায় কলা ৰঙৰ বাদে।
আচ্ছা বাকী এ কলা ৰঙো নেদেখো নেকি আমি দেখো তো।
আমি কলা ৰঙটো নেদেখো নয়। আমি আমি বস্তু এটা কেতিয়া দেখোঁ জানানে নাই? আমি বস্তু এটা কেতিয়া দেখোঁ, যেতিয়া সূৰ্য পোহৰ আহি বস্তুটোত পৰে আৰু বস্তুটোৰ পৰা তোমাৰ মানে হেৰি হৈ পেলাই খুন্দা মাৰি আহি আমাৰ চকুত পৰে পোহৰটো।
অ',
আমি তেতিয়াহে সেই বস্তুটো ৰংটো দেখো, কিন্তু সূয্য পোহৰটো ক'লা ৰংটোৱে মানে ধৰি থৈ দিয়ে, আমাৰ চকুলে নপঠিয়াই মানে, ৰিফ্লেক্ট নকৰে।
অ', আচ্ছা মানে আমি এতিয়া যোনটো কুলা বুলি কওঁ, সেইটো মানে আচলতে আমি ৰংটো নেদেখোঁ।
আমি ৰংটো নেদেখোঁ অ',
অ, অ, সেইটো কথা।
মানুহে অকল এটাই নেদেখে ৰং সেইটো কুলা ৰংটো। আ আৰু মানে তুমি এতিয়া আন্ধাৰ যেনিবা আন্ধাৰ এ উৱে ৰুম এটাত আছা তুমিতো একো নেদেখা। তাত যদি মই পোহৰটো মাৰি দিওঁ, তেতিয়া তুমি দেখিবা মানে।
অ', অ',
মানে সেই বস্তুটোত পোহৰটো গৈ পেলাই খুন্দা মাৰি আহি প্ৰতিফলন হৈ পেলাই তোমাৰ চকুত পৰেহি মানে আগতে যে পঢ়িছিলোঁ?
অ', সেইখিনি মনত আছে কিন্তু, এই কুলা ৰঙৰ যোনটো কেছটো মই আজিহে বুজি পাইছোঁ বৈজ্ঞানিক ভিত্তিকে।
অ', কুলা ৰঙত মানে তোমাৰ আমি কুলা ৰংটো নেদেখোঁ।
অ', অ', সেইটো কথা।
আৰু বাকী গ, ব, গৰু ছাগলীয়ে মানে তোমাৰ ধৰি লোৱা কিছুমান জীৱই কিছুমান কিছুমান ৰং নেদেখে।
অ', এতিয়া ধৰা মৌ মাখিয়ে অতি বেঙুনীয়া ৰশ্মি কিন্তু, নেদেখে অ', নহয় দেখে
ন'
অ, আমি যোনটো নেদেখোঁ অতি বেঙুনীয়াটো
উম,
অ', মৌ মাখিয়ে কিন্তু দেখে আকৌ সেইটো।
এই গম পাওঁ।
উম, উম,
অ', মৌ মাখি চকুৰ মানে তোমাৰ এটা চকু নহয়, সিহঁতৰ চকু কেইটা বহুত ঘাত ঘাট থাকে, ঘৰ ঘৰ থাকে, মানে কেইবেইটাও চকু নিচিনা।
অ', কেইবাটাও মানে স্তৰত বিভক্ত হৈ থাকে, হয় নে নহয়?
এ তেনেকুৱাই।
অ', গম পাইছোঁ, আগতে পঢ়িছিলোঁ।